হেল্ল' হেল্ল' হেল্ল' অ শুনিছা নে নাই
শুনিছো শুনিছো তুমি
অহ শুনিছো শুনিছো ভাল ভাল তোমাৰ
উম মোৰ ভালে আছো ভালে আছো গৰম কেনেকুৱা
বিৰাট গৰম বাপৰে থাকিব নোৱাৰি আৰু মানে
বহুত বেছি গৰম লাগাই থাকে কিনাৰ পৰা একদম এনিটাইম ব্ৰিজৰ ওপৰত ৰৌড
অ অ গছ চছ তো নোহোৱাই কৰি দিছে কাটি কাটি
অহ
অৱস্থা বেয়া আৰু
সচাঁ বাকী ঘৰত কেনেকুৱা চবৰে
অ ঘৰত মজা মজা মজা তোমাৰ
আছে আছে চব ঠিকে আছে
খবৰ
আছে আছে তাইয়ো ঠিক এ আছে গৰম পাইছে বহুত কুকুৰ মেকুৰীবোৰে বহুত গৰম পায়
বহুত বহুত গৰম
সিহঁতৰ মানে গৰমটো বেছি হা অ আছিলো এনেই মই কালিও তোমাক ফোন কৰিম ভাবিলো তাৰপিছত সময়তটো ইফাল সিফাল হ'ল আৰু পিছত নিমিলে নিমিলিলে অ মই বোলো এতিয়াই কৰো আজি ফ্ৰিয়ে থাকিবা তাকে চানডে হয়
চানডে চানডে চানডে ফান মই দিনটো উঠিলো দেৰিকে আৰু আজি চানডে বুলি তাৰ পিছতে ব্ৰেকফাষ্ট বনালো খালো তাৰ পিছত আকৌ মাৰ লগত অলপ ভাত বনোৱা হেল্প কৰি দিলো দেন আকৌ শুলো এতিয়া আকৌ অলপ আকৌ উঠি মেগী বনালো খালো চাহ তা
অ মইয়ো উঠিলো দেৰিকে তাৰপাছত এ অকমান মানে মন্দিৰৰ এনেকুৱা প্ৰাৰ্থনা কৰিব কাম আছিলে সেইখিনি কৰিলো।
উম
তাৰ পিছত এ ঘৰৰে এনেকে ঘৰতে আছো আৰু ইমান গৰম ক'তো যাব নোৱাৰি
বহুত গৰম সেইকাৰনে মানে ওলাব বাহিৰত এক ছেকেণ্ড ওলাব পৰা নাই ইমানে ৰ'দ
আহ
স উপায় নোহোৱা হৈছে আৰু কিনো কম
সঁচা বাকী এইকেইদিন নতুন কিবা বনাইছে চানে নাই
অ খানা ৰেচিপি নত তোন এতিয়াতটো মই কিবা ৰাইচ পেপাৰ বনাবলৈ ট্ৰাই কৰিছিলো ৰাইচ পেপাৰ টো এতিয়া মম। মজা লাগে আৰু নহলে বা চয়াবিন দিয় এনেকা
ট্ৰাই কৰিছ নে ৰাইচ পেপাৰত
উম বেষ্ট টেষ্টি হয় বহুত টেষ্টি
কিন্তু মানে এ এইটো চাগে ব্লিংকিটতো পাই যাম
কিহত অ ব্লিংকট ন ব্লিংকেত ফুল এবেল এবেল ৰাইচ পেপাৰ ও এবেল এবেল বেছি প্ৰাইজো নহয় খুব চাগে ৱান হাণ্ডেড চামথিং মান হ'ব এনে পেপাৰ ৱান তেন মান ৰাইচ পেপাৰ টো নৰ্মেল তেনেকুৱা গুল পেপাৰ আহি যাব তাৰপিছতো অলপ গৰম পানী এনেকে দীপ কৰি কিনে জাষ্ট অকণমান পেপাৰ খন চুলেই গম পাই যাবা ন অলপ পাতলা টাইপ হৈছে তাৰ হেৰি চফ্ট হৈ যাব হা চফ্ট হয় গলে পিছত সেই বাকী ষ্টাফিংছ বিলাক দি দি ৰেপ কৰি এনেকে হৈ যায় আৰু পুৰা
আহ অ
যোৱালাগে
ঠিকে আছে মানে তাত তে ভেজিটেবলচ খিনি এনে ডাইৰেক্ট দিব পাৰি নে বোলে ভাজি লব লাগিব
অ ভেজিটেবল দিপেণ্ট কৰে যদি হেল্ডি খাব বিচাৰ তেতিয়া কেঁচাও দিব পাৰে জাষ্ট অইলত ইফাল সিফাল কৰি দিলে ভাল লাগে মানে বস্তুটো পুৰা ড্ৰাই হৈ যায় পুৰা চব্জিটো চুবোৱা টাইপ হৈ যায় ন অলপ যদি বাটাৰ দি অলপ স্লাইড অকমান কিহ তাকতে হেৰি কৰা অ নাই নাই নৰ্মেল একো নাই ডাইৰেক্ট খাই দিওঁ একৈশ তাৰিখ ছ ইছ ডাইৰেক্ট যদি মানে মন ন যায় আৰু এ ষ্টিলি অইলৰ লগত এনেকে দিপ কৰি খাব পাৰি নহ'লে বা এনে অলপ পেনত মানে ফ্ৰাই কৰি বাটাৰ চাটাৰ লগাই
আহ
হৈ যায় সেইটো কিন্তু মজা হয় পেনত ফ্ৰাই কৰাটো মজা হয়, মজা মজা
অ ট্ৰাই কৰিম আৰু
খালাজে
মই আজি ব্ৰেকফাষ্টত আমাৰ ছানডে মানে ইউজুৱেল ইউজুৱেল হেৰি ৰুটি আলু ভাজি, তাৰ পাছত লাঞ্চ- পিছত আজি বৰ বিশেষ একো নাছিলে হেৰি বনাইছিলে পচলা যে
অ পচলা পচলা
এনেকে বাছত তে মাটিমাহৰ দাইল এনেকে কিবা কিবি আছিল ত এতিয়া এতিয়া চাও কি হয়
উম সেইটোৱে আৰু আমাৰো এনেকে মাছ চাছ বনাইছিলে নৰ্মেল আৰু
অ কিহেৰে বনাইছিলে মাছ
বিলাহী টেঙা আলু-
অহ
পছতে ধুনীয়াক- কেনেকে অলপ জোল কৰি দিছে পনীয়াতে মানে থান গৰমৰ দিনত খাবলে মজা হয় আৰু
টো ভাল লাগে। মানে যিকোনো টেঙাই ভাল লাগে ধৰা, উম-
কথা
বাকী ম'ম' ক'বাত নতুন ট্ৰাই কৰিছা নেকি?
মমোৰ স্পৰ্টটো আছিলে নতুন- এনেকে ট্ৰাই কৰা হোৱা নাই কিন্তু উজান বজাৰত এ নতুন পাৰ্ক খনৰ এই ওচৰতে এটা মানে ষ্টল বহে তাতে ম'মৰ তাতে কিন্তু সেইটো ভাল আছিলে নাই নাই নাই পাৰমানেণ্ট আছিলে এই কৰক চাইখনৰ ওচৰটো চাইডে মানে দেখিবা য়েল্ল' কালাৰ এটা ঘৰ এনেকা তাইপ আচিলে
অহ
তাতে মানে নতুনকে খুলিছিলে ষাঠি ছিক্সটি ৰুপিজত আছিলে হা হা য়েছ টেষ্টি আছে মম তাতে মম দোকান নামটো কিবা জিৰো কিবা চেভেন চমঠিং কিবা আছিলে পইন্ট সেনেকা
অ অ অ
এনেকুৱা মানে ফুল হেৰি নেইম নাই চাগে নতুৰ কাৰণে নেকি এনেকে জিৰ' পইণ্ট কিবা চেভেন ৰাখি থৈছিলে চাগে
আহ
তুমি ক'ত ক'ত ট্ৰাই কৰিলা মম'
মই তোমাৰ এই হেৰিখন যে আছে বিৰিয়ানী ক্লাবখনৰ যে মালাই মম'টো বহুত টেষ্টি সেইখন তোমাৰ হেৰিত আছে এই আহ আমাৰ আমবাৰী সেইখিনিৰ পৰা অকমান টাৰ্ণিং লব লাগে উজান বজাৰৰ চাইডত অ আম বাৰীৰ পৰা তোমাৰ উজান বজাৰৰ চাইডৰ পিনে টাৰ্ণিং লব লাগে ব্ৰিজৰ তলেৰে
উম উম উম
সোমাই পিনে বিৰিয়ানী ক্লাব বুলি
অ অ সেই টেষ্টি হয় টষ্টি অ খাব লাগিব তাত পৰ্ক মম পাই নাই
পৰ্ক নাপায় অকল শিকেনে। পায় চিকেন মালাই ম'ম' এটা আছে সেইটো বহুত তেষ্টি মানে
কিমানকে?
আ তোমাৰ আই গেছ তুহাড্ৰে কিবা এনেকোৱা আছিল নেকি?
উম উম
সেনেকে
আহ কেনেকে বাকী তুমি কেনে মম ইমান কেনেকে বনোৱাৰ অলপ কবা মোৰ মানে সেইবিলাক কেনেকে বনোৱা নললো অ হ নতুন কিবা ট্ৰাই কৰিচা নেকি মম ময়ো।
ইমান ট্ৰাই কৰা নাই কিন্তু মই এটা চাই আছিলো মানে অ তোমাৰ এনেকে হেৰি এই কি বুলি কয় ময়দাৰ এনেকে গোল গোল কৰি পিনে বেলি লৈ আহ চিকেন নৰ্মেলি সেনেকে বনাই কিনে যেনেকে দিয়ে ন তাৰপিছত মানে দি দিলে সেইটো মালাই মম' নিচিনা হয় ভাল লাগে খাই ক্ৰীম আৰু চীজ এনে
এনেকুৱা হেৰিটাই মানেত দি
তোমাৰ মাতটো অকমান ভাঙি ভাঙি আহিছে
ডাইৰেক্ট মলাইত মানে কেনেকে দিয়ে ডাইৰেক্ট
মানে মম'টো ষ্টিম কৰি ললো ধৰা টিম কৰা পিছত মানে হোৱাই চচ নিচিনা এটা বনাই লব লাগিব। আৰু অকমান ময়দা দিলা তাৰ পাছত। ক্ৰীম আৰুু চিজ। এইখিনি দি। অকমান সেইটো হেৰি কৰ মানে সেইখিনি লিকুইড হোৱাইলেটি পনীয়া হোৱালৈকে সেনেকে। অকনমান গেছটো বঢ়াই থ'লে হৈ যাব তাৰপিছত তাতে মম খিন দি দ ভাল হয় খাবলৈ আৰু চিলি অইল দিব পাৰি যদি স্পাইচি ভাল পোৱা তেনেকে আজিকালি বিলিংকিড্ মানে ৰেডিমেড ম'মো পাই নহয়
অ পচুমা মম
ম অ
আছ অ প্ৰ চুমাগেন গু অ বহুতি চাইছে আৰু ন এইটো কিন্তু তোমাৰ ওৱান পেমেণ্ট প্ৰথম বাৰ ইচ কৰিছিলো কিন্তু এবাৰতে আত্ম দাইৰেক
আহ
মানে বেছি টাইম ৰখিব নহয় মানে টেষ্টি হয়
বহুত টেষ্টি আৰু এটা তাৰে লগত চিলি অইল পাই পাই নহয় নতুনকে ওলাইছে সেইটোও বিৰাট টেষ্টি
আৰু মেইন দি মমতটো কিন্তু লাগিবই মোক কিন্তু চপ লাগিলে
অ চুপ চুপ লাগিবই অ
য'ত য'ত চুপ নিদিয়ে ন মানে সিহঁতে লেক ম একেল টেষ্টটো নাজানে
অ মানে চুপ চাটনি মেউনিজ এইেই তিনিটা বস্তু আৰু
সাত ই ইয়াত আকৌ জলা চাটনি মেইন
অ জ্বলা চাটনিটো থাকিলেহে মানে ম'ম খোৱাৰ হেৰিটো আহে
তাকে বাকী হেৰি তোমাৰ আৰু কেনেকুৱা মানে ম'ম হেৰি নতুন নতুন ট্ৰাই কৰিব মন গৈছে
এই চাইদ ম'মটো ইমান মানে পেইন চাইদ ম'ম যোনটো এনেকে চিজত দিয়াটো সেইটো মই ভাবি আছো ট্ৰাই কৰিম বুলি ভালকে এ মানে মই এদিন মোৰ ফ্ৰেণ্ড এজনী তাতেহে খালো
অ অ
তাৰ পাছত এতিয়া নিজে ঘৰত বনাব লাগিব এদিন আৰু তোমাৰ এটা মম' স্পট আছে দাৰ্জিলিং টাইপ দে বুলি দেখিছা চাগে আন্তৰা তালুকদাৰ ফুড ব্লগাৰ যে তাই দি থাকে
অ আচ্ছা আচ্ছা আচ্ছা এ মন কৰিছিলো
বহুত টেষ্টি অ মই কমেন্টটো কৰো মানে সি মোৰ ঘৰৰ অকমান ওচৰতে এনেকে
অ অ অ
ত মানে তাতে বহুত টেষ্টি আৰু একদম অৰ্থেন্টিক নেপালী ম'ম' বনায়
অ নেপালী মমো টো বেচ আৰু নেপালী যোনটো স্পেচিয়েল জোল মম'
অ সেইটো যে বিৰাট টেষ্ট।
বহুত টেষ্টি জোল ম'ম' ঝোল মম' মই সিদিনাখন লাষ্ট ট্ৰাই কৰি দেউতাই আনিছিলে অ এই আইজক কলেজৰ এইফালে দাৰ্জিলিং কিবা এখন বুলি কয়
অহ
তাতে মানে পায় সেই মম অ অথেণ্টিক আৰু নেপালী হেৰি মম' টো এইটো বহুত টেষ্টি বহত টেষ্টি আছিলে। আৰু কিন্তু আৰু কেইডাল টিকলু টিকলু হয় ন জোল ম'ম' বিলাক কেইবা পিছ ও দি দিছে ফেন্স ডিগবৈত খাইছো বহুত মজা আছিলে সেটো লগত ঝোলটো লগত
খাব লাগিব মই ঝুল মোলা জানা ট্ৰায়ে কৰা নাই
বেষ্ট হয় অ ত গৈছ নাই ভ ম'মো বেষ্ট। ে পিম আৰু ঢোল ম'ম'
আহ ত মাতটো আকৌ ফাটি ফাটি আহিছে মাজতে ফাটি আকৌ ভাল হয়
অ অ আচ্ছা আচ্ছা এই বেছ কিন্তু ফুড অ হেৰি চেট ভেলি ম'মো কিন্তু মজা আছিলে
হৰৱান ম'ম'
অ তাৰে আৰু ইমান জুচি হয়
বিৰাট ভাল বহুত
বতছে ফুলফিন মানে আৰু চু চুপু দিয়ে ন এই মজা লাগে আৰু আটছা হয় নেকি
দুবাৰ আহ দিয়া আহ দিয়া থৈছো তে